অ কি কৰিছা
কি
আছো দিয়া ভাত চাত খাই পেলাই বাগৰি পেলাই
উম ভাত খালো, তুমি খালা?
খালো খালো।
অ, বাকী ভাল খবৰ?
ভালে ভালে, তুমি?
উম, ভালে দিয়া। বাকী এইবাৰ বহাগ বিহুটো কেনেকুৱা গ'ল তোমাৰ?
ব'হাগ বিহুত টো ভালেই গ'ল, ইমান বেয়াও ন'গল, ইমান ভালো নগ'ল আৰু। মানে যোৱাবাৰ বেচিয়ে ভাবিছিলো, এইবাৰ অলপ মানে অলপ প্ৰব্লেম
হয়। কেনেকে উদযাপন কৰিলা কিবা অলপ
কেনেকে উদযাপন কৰিলো মানে তোমাৰ বি আমাৰ মানে কি হ'ল, পৰিয়ালৰ মানুহ এজন ঢুকালে।
অহ!
পৰিয়ালৰ মানুহজনৰ সকাম গৈছে বিহুৰ দুদিন আগত।
অহ।
মাহঁতে তাৰ পিছত আৰু পিঠা-চিঠা বনালে আৰু। সৰু-সুৰাকে, ইমান ডাঙ, ইমান বহল নহয় আৰু এইবাৰ।
উম, অ, অ, সেমেকা মানে ন।
আচ্ছা!
দিলে আৰু আমাক নি পোৱালীকেইটা আমাক ক'লে।
অহ।
নিজক নিজৰে নহ'লে?
হা, হা, এতিয়াতো ভোগালী বিহু আহি আছে ন?
অ কালি ও আহি আছে, অ।
ভোগালী বিহুত এনেই তোমাৰ কি প্লেন বনাই আছা? কিবা এটা প্ৰিপেৰেচন কৰিছা চাগৈ?
অ, লগৰখিনিয়ে প্লেন এটা বনাইছে। মানে আমাৰ ল'ৰাখিনি আৰু গোটেইখিনি, একেলগে তোমাৰ মেজি-চেজি পাতি।
অহ।
অ, হেৰিটোকে আৰু নৰা- চৰা কাটি বনাম।
ভেলাঘৰটো বনাবলৈ মানে প্লেন বনাই আছে আৰু ন?
অহ ঘৰতো খাম, মানে ঘৰৰ পৰা আহি পেলাই ইয়াত আৰু।
এনেই তোমালোকৰ ফালে ভেলা এনে ভেলাঘৰ যেতিয়া তোমালোকে বনোৱা ন, ল'ৰাখিনি মিলিয়ে বনোৱা নে ৰাইজে মিলিয়ে বনায়?
আমাৰ ৰাইজেও বনাই, ল'ৰাখিনিও বনাই।
আচ্ছা! মানে সুকীয়াকৈ মানে তোমালোকৰ ল'ৰাখিনি বনোৱাও বেলেগ আছে ন?
অ, বনাই অ।
অহ। তাৰমানে বহুত জেগাতে প্ৰচলিতটো কিছুমান ল'ৰাই বনাই, আকৌ কিছুমান ৰাইজেও বনাই।
সেইটো কাৰণে আৰু, বাকী ঠিকেই আছে, বিহু বুলি ক'লে এতিয়া ধৰক মনে-প্ৰাণে এটা শিহৰন জাগি উঠে, এটা ফূৰ্তি ভাৱ আহে। বহাগ বিহুতো অ বহাগ আৰু তিনিটা বিহুতকৈ ব'হাগ বিহুটো বেছি বিশেষ বুলি ক'ব যাওঁ মই। ক কাৰণে সেইটো শস্যৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এই বহাগ বিহুতটো পালন কৰা হয় ন
হয় হয়
ত বহাগ বিহ সেইটোৱে প্ৰথম গৰু বিহু পালন কৰো তাৰ পিছত খাত বিহু বুলি ক'লে তোমাৰ জানা মানুহ বিহু গোসাই বিহু চেৰা বিহু চেনেহী বিহু কাঠ বিহু ত এই সকলোবোৰ বিহু আমি সকলোৱে উলহ মালহে পালন কৰোঁ মকৰ সংক্ৰান্তিৰ চৈধ্য পোন্ধৰ এপ্ৰিলত পৰা ষ্টাৰ্ট হয় নহয় জানো এই বহাগ বিহুতটো চৈধ্ পোন্ধৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয় হয়নে
হয় হয়
অ বাকী সেইটোয়েই মই সকলোৱে দেখ আদি কিনি মিলি তথা গাওবুঢ়াৰ পৰা আদি কৰি আহ কোৱাচোন
আজিকালি তোমাৰ কি হৈছে বিহু ইমান এটা ল'ৰা মানুহৰ মাজত নোহোৱা গৈছে আমাৰ আগতে যেতিয়া আমি সৰু হৈ আছিলো যেতিয়া আমি সৰুতে মানে আপোনাৰ ঢোল চুল লৈ পেলাই মানে গাঁৱৰ ভিতৰি গাও
উ
আজিকালি হুঁচৰিবলা ব নোহোৱা হৈ গৈছে আৰু
আহ হুচৰিকেইটো
অ অ
একদম মানে ক নাম মাত্ৰহে আৰু যে হুঁচৰি আহিছে আৰু কোনোবাই কোনোবাই
হয় অ সেইটোয়ে বাকীটো ভোগালী বিহুৰ বিষয়ে জানাই আৰু ভোগালি পিঠা পনা বনাই পেলাই ধুনীয়াকে খোৱা হয় তাৰ লগতে আছিল উম
আহ
কি কি কৰি আছ এতিয়া
হা
কি কৰি আছা
মই এই ওলাই আহিছো চৰ ফালে
আছা কিবা এনে জব চব কাৰণে ট্ৰাই কৰি আছা নে তমমান কৰ্মৰত হৈ আছা
নাই নাই মই জবৰ কাৰে ট্ৰাই কৰিছো বাট দেউতাৰ
আচ্ছা আচ্ছা কি হয়ৰ বিজনেচ
দেউতাৰ ভাতা চাটা আছে
অ',
ভাত লাগিতে হব।
অহ ',
ঠিকে আছে বাকী ডাপলি মেলা এইফালে অ, কৰিব পাৰিলে ভালেই নিজৰ বিজনেচ
গগেৱ অ, সেইটো আ গভমেণ্ট জব জবৰ আশাটো নকৰো মানে আক ইমান সহজে কাৰণ জানানে আজিকালি কি স্কেম্মাৰ হৈছে। আমাৰ ইয়াতো গোটেই গ্ৰাহকৰ কাজ তোমাৰ যদি তোমাৰ কমি চাকৰি কৰিবা তেনেকুৱা।
উম,
সেইকাৰণে ইমান গভমেণ্ট জবৰ কথা ভবা নাই আৰু মই।
অ', তথাপিও পালে মানে চিকিউৰ হয় ন নিজৰ এটা লাই আছে ন সেই লাইটো অলপ চিকিউৰ হ'ব পাৰে গভমেণ্ট জব এটা পালে। ব্যবসায়ত বাৰু নিজৰ ফ্ৰীডমে কথা এইটো বেলেগ।
সেইটোৱে।
উম, বাকী ঠিকে আছে বাৰুবিলাকো মানে। মই বৰ্তমান এতিয়া কৰ্মটো হৈছে প্ৰাইভেট স্কুল কৰি আছো। মানে গভমেন্ট যাবলৈ ট্ৰাই কৰি আছো ৰানিং কৰি আছো লগতে বাৰু। কি হয় ভগৱানে দেখা দিলে হ'ল আৰু।
তাকে দিব - দিব নিশ্চয়। তোমাৰ কাষ্ট কি?
কাষ্টটো বাৰু ও বে ছি হয়। ও বি ছি উম তোমালোকৰ জেনেৰেল নেকি?
মোৰ জেনেৰেল অহ।
আচ্ছা জেনেৰেল মানে অলপ অসুবিধা হয় বাৰু কাট অফো বহুত যায়তো জব গভমেন্ট জব যাক এক কম্পেটিব এক্সাম হয়।
উম,
তথাপিও এবাৰ বা দুবাৰ ট্ৰাই কৰি চাব পাৰা।
উম- উম সেইটোোৱে কৰিছো এবাৰ- এবাৰ কৰিলো এবাৰ আছেি তাই কৰিলো এবাৰ। তাৰপিছত অহা এইবাৰ এছ এছ বি দিলো।
অ',
প্ৰথম- প্ৰথমবাৰতো বাৰু নাপাও সেইটো জানো ছেকেণ্ড বাৰ থাৰড তিনিবাৰ ট্ৰাই কৰিম আৰু।
বুজিলা তাৰ পিছত কি হয় - কি হয় এতিয়া।
হয়। এবাৰ চালে হল আৰু ধুনীয়াকে যদি পাই যোৱা ন। এতিয়া আৰু নিজৰ লাইফটো চিকিউৰ হব আৰু সেইটোৱে। য এনেই ঘৰত কোন - কোন আছে তোমালোকৰ?
মা দেউতা মই ভন্টি ভাইটি এটা।
হয়।
আইটা আৰু ককা বৰ্তা।
অ', তাৰ মানে সেইটোয়ে এতিয়া ধৰক নিজৰ যদি লাইফটো কিবা এটা পোৱা ন জব এটা। কিবা এটা তেতিয়ালে মানে নিজৰ লাইফ লগতে পৰিয়াল সুখত অলপ ৰাখিব পৰাকে অলপ মানে চিকিউৰ হৈ থাকিব পৰা যায় আৰু। আৰু বিজনেচো আছেই তোমালোকৰ দেউতাৰ তথাপিও নিজৰ
সেইটোতো দেই নাই দেউ সেইটোয়ে দেউতাৰটো - দেউতাৰ হয় মোৰতটো মোৰ। মই এইটোৱে জানো‌ দেউ দেউতাৰো দেউতাৰ হয়, দেউতাৰ দে মই বিচাৰো যে, মই দেউতাৰ নামৰ পৰা পৰিচয় নহয়, মই নিজৰ নামতে পৰিচয় এটা গঢ়ো।
অ', অ', সেইটোও ক'ব গৈছো মই নিজৰ নামত পৰিচয় এটা থাকিব লাগে। হা।
সেইটোয়ে তোমাৰ দেউতাৰ দেউতাৰ কিমান দেউতাৰ মত থাকিবা দেউতা দেউতাই ইমান কষ্ট কৰি পেলাই ইমান খিনি কৰিলে মোক পঢ়ালে, শুনালে এতিয়া মই যদি নিজে কিবা এটা কৰিব নোৱাৰো
হয়।
সেইটো আৰু কথা হ'ল নিকি।
টোৱে সেইটোৱে
সেইকাৰণে আৰু এতিয়া এইটো বৰ্তমান যুগত চোৱাত অ', এ বৰ্তমান যুগত অকল পইচাৰ পইচা মূল্য আছে তোমাৰ তাত পইচা আছে মানুহে চিনি পায়, তোমাৰ তাত পইচা নাই মানুহে চিনি নাপায়।
উম, হম, হম।
সেইতো সেইকাৰণে পইচাটোয়ে মেইন এতিয়া বৰ্তমান কি পইচা থাকে তুমি চব পাবা। সন্মান চব। কিন্তু পইচা যদি তোমাক নাই তোমাক কুকুৰ বুলিও নোপোচে।
পইচাটোৱে মেইন।
উম।
বাকী তেনে এনে ব্যৱসায়ৰ ফালে তোমাৰ কেনেকুৱা চিন্তাটো?
সাই ফলেটো ভালেই অ', ভালেই
কিবা ভৱিষ্যতে কিবা নিজৰ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছা নেকি মনতে?
অ', ভাবিছোঁ কৰিম মই অ', কেইদিনমানৰ পিছত মানে অলপ দিন যাওঁকচোন ট্ৰাই কৰি চাওঁ অলপ
হা হা
অলপ মানে গভৰমেণ্ট ট্ৰাই কৰি চাওঁ, তাৰ পিছত যদি নাপাওঁ তে বিজনেছলে গুচি যাম আৰু।
অ', অ', এইটো ভাৱ চিন্তা ধাৰা বাৰু একেই মোৰ লগতে।
অ', এবাৰ যদি কেনে সোমাই যাওঁ ওলাই নাহো আৰু
অ'। সেইটোৱে হওঁক বাৰু, বাৰু মোৰো ভাব চিন্তাটো তোমাৰ দৰেই একেই বাৰু ময়ো কিবা তাহলে আৰু নিজৰ ফেমিলিটো সুখে ৰাখিবলৈ পাৰিলেই হ'ল আৰু বাকী ভগৱানৰ ওপৰত এৰিলোঁ আউ, উম। একো নাই বাৰু ভগৱানে যদি এ এদিন চকু মেলি চাই দিয়ে পতককৈ আৰু হৈ গ'ল আউ সেইটোৱে লাগে হ'ম এবাৰ মিলি চালেই হ'ল চকু
বাকী খবৰ খাটি ভালেই নে? ইমান দিন মেছে কল এটা কৰা নাই, মোৰতো ভালেই।
অ', অ', ভালেই, ক'ল মানে সেইটোৱে তোমাৰ নম্বৰটো পাইছোঁ বাৰু ফোন কৰিম পিছত আকৌ। এনেকে ন, এতিয়া যিহেতু ফোন ক'লত আছোৱে নম্বৰ আছেই যোগাযোগ হৈ থাকিব মাজে, মাজে কিবা ইছুজ বিষয়ে ধৰা কিবা প্ৰব্লেম বিষয়ে, কিবা বোলে বিজনেছ হওঁক বা কিবা জবৰ ক্ষেত্ৰতেই হওঁক যিকোনো এটা টপিক লৈ পেলাই কথা পাতিলেই হ'ল
উম।
উম, সেইটো ভাবো বাকী নিজৰ জীৱনটো গঢ়োৱা অ', অ', নিজৰ জীৱনটো গঢ়োৱা অ, দিয়া হ'ব তোমালে অল দা বেষ্ট থাকিল।